হেল্ল' অ কোৱা?
কি কৰি আছা?
মই এ অলপ এ ওটচ্ খাই আছিলো, তুমি কি কৰি আছা?
অ মই বাৰু অলপ বাহিৰত ওলাই আহিছিলো।
অ আচ্ছা হয় নেকি, কি ফুৰিবলৈ?
কি ক'লা ফুৰিবলৈ মানে, নহয় নহয় এটা অলপ কাম আছিলে। মানে আধা পে মানে পইচাটো এজন মানুহৰ লগত পাবলৈ আছিলে। এখন পইচাটো ল'ব মানে ল'বলৈ গৈ আছিলো।
অ আচ্ছা হয় নেকি।
অ' মানে আজি মতি অ ৰুটি খালো মৰ্ণিঙত ৰুটি খালো, ৰুটি তিনিটা ৰু- ৰুটি খালো তোমাৰ জেমছ লগাইকে খাইছিলো।
হয় নেকি।
অ অ' আৰু তুমি কি খালা ওটচ্
অ মই অটচ্ য়ে খাই আছো এতিয়া।
হয় নেকি?
অ
অ ব্ৰেকফাষ্ট অতচে কৰা
উম অতচ নহয় কেতিয়াবা কেতিয়াবা কৰো আৰু ৰুটিও খাওঁ কেতিয়াবা
হয় নেকি অ ৰুটিও খোৱা বেছি তুমি ব্ৰেকফাষ্টটো ব্ৰে ব্ৰেকফাষ্টটো এনেই হালকা খাব লাগে ন
অ অ
হালকা খাব লাগে আৰু তোমাৰ
হয় সেইটো হালকা হবলৈ অটচ খাওঁ আৰু কেতিয়াবা
ওম অটচ খোৱা ঠিকেই হয় আৰু তাৰপিছে তুমি আজি কৰ'বাত যাবানে ঘৰতে থাকিবা
ভাবি আছিলো এই এটা নতুন যে মুভি লাগিছে সে
অ
ধামাল ফৰ সেইটো চাবলৈ যাওঁ বুলি ভাবি আছো লগ হতক ক'লো কিন্তু এই বানপানীৰ কাৰণে মানে যাবই পাৰা নাই
অ যাব পাৰিলা হয় ভাল মুভি চাইকে আহিব পাৰিলা হয় ধুনীয়া মুভি
অ ভাল লাগে এইটো তুমি আগৰটো চাইছিলা নে ধামালটো
অ ধামাল টো এ কমেডি কমেডি মুভি এ বিৰাট ভাল লাগে এনেকা কমেডি মুভি চাইকে ভাল লাগে
অ
অহ তেনেকুৱা কমেডি মুভি তুমি চোৱা চাইকে ভাল পোৱা নে
উম মইতো বহুত ভাল পাওঁ মই চাওঁ মই তোমাৰ বেলেগ বেলেগ চাওঁ তোমাৰা চাউট ইণ্ডিয়ান ৰো আছে কিছুমান তোমাৰ কমেডি হৰাৰ থকা এনেকুৱা ভাল লাগে চাও উম তুমি আৰু কেনেকুৱা চোৱা
মই তুমি চাউথ ইণ্ডিয়ান গোলে মই চাউথ ইণ্ডিয়ানটো ভাল পালো অ পাও ভাল পাওঁ আৰু তোমাৰ এই লাভ ষ্টৰি মুভিবোৰ থাক কে নহয় এইবোৰ মুভিবোৰ চাইকে ভাল লাগে
হয় নেকি
যিহেতু প্ৰেমবোৰ কেনেকা কৰিব লাগে সেইবোৰ বুজাই নহয় অ সেইবোৰ মুভিবোৰ এনে তোমাৰ যিকোনো যেনেকুৱা হল অ দিয়াৰ কমৰেড হল সীতাৰাম হল গীতা গোবিন্দা হল এনেকুৱা চাউথ ইণ্ডিয়ান মুভিবোৰ
উম উম
অ সেইবোৰ চাইকে ভাল পাও আৰু তোমাৰ মানে তাতে বহুত মিনিংচো বুজাই ন মুভিটোত আমি মুভিটোক কিহৰ কাৰণে চাব লাগে তুমি ক'ব পাৰিবা নেকি টাইম পাছৰ কাৰণে নাতে নহলে তাৰ পৰা কিবা শিকিবৰ কাৰণে নহলে নে কিবা জানা জানিবৰ কাৰণে
এনেতো ভোট মানুহ টাইম পাছ মইও টাইম পাছৰ কাৰণে চাও আৰু কেতিয়াবা এনেই চাউথৰ যদি কিবা ভাল মুভি দেখা পালে সেইটো ভালে হয় কিবা শিকিবও পাওঁ
হয় হয় তুমি ঠিকে কলা মানুহবোৰে মানে হয়। টাইম পাছৰ কাৰণে চাই এনেই আগত আগতে মানে টিভি চোৱাৰ বহুত এইটো আছিল ন মানুহবোৰৰ ইচ্ছা আজিকালি বহুত কম মানুহে টিভি চায়
অ হয় আগতে তোমাৰ যেতিয়া টিভি ওলাইছিলে
অ হয়
তেতিয়া ফাষ্ট ফাষ্ট চবে মানুহৰ যাৰ যাৰ টিভি নাই সিহঁতে মানে বেলেগৰ ঘৰত যাই কিনে কেনেকুৱা চাইছিলে আৰু
চাইছিলে হয় সময় দিছিলে টিভিৰ কাৰণে টাইম টো মানে কাম টো জল্দি জল্দি কৰিছিল টিভি চাব যাব লাগিব বোলে। এনেকুৱা আমাৰো আছিলে, আমিও বেলেগৰ ঘৰত চাবলৈ গৈছিলোঁ টিভি।
উম
আমাৰো টিভি নাছিলে তেতিয়া আমি বেলেগৰ ঘৰত গৈছিলো। পতাপত কাম কৰি কিনে মানে এটা চিৰিয়েলটো চাব যাওঁ আৰু। আহ মানে ভগৱানৰ চিৰিয়েল যে দিয়ে সেইটো চাবলৈ যাওঁ। আহ তাৰপিছে অ সেই সেইবোৰ ভাল লাগে। তো তাৰপিছে তোমাৰ, অ কি বোলে অ তেনেকুৱা কাৰেণ্টৰ নাছিলে আমাৰ ঘৰত। তাৰপিছত এতিয়াতো তোমাৰ তাৰ পিছে এতিয়াতো তোমাৰ সেয়া হ'ল নহয় আহ কি বোলে মোবাইলে চাই আজিকালি টিভিটো চোৱা কমেই হৈ গ'ল। আৰু তোমাৰ হেয়ে হ'ল না।
উম আজিকালিতো তোমাৰ চবে মোবাইলে চাই থাকে যে সেইকাৰণে টিভি চোৱা বাদ দিলে আৰু চবে।
উম টিভি চোৱাটো আজিকালি বহুত কমি গ'লে, আগতে বহুত চাইছিলে। টিভি টিভি চোৱা তাৰপিছে তোমাৰ অ', চিৰিয়েল চোৱা আগতে মানুহৰ এনেকুৱা চিৰিয়েলত কি হ'ব? কি হ'ব? এটা এক্সাইটমেণ্ট থাকে নহয়
উম উম হয়।
তোমাৰ আছিল নে তেনেকুৱা?
অ' মোৰো আছে। ছিল, মোৰো, মই বহুত আগতে আৰু এটা কিবা ফিল্ম চালে তোমাৰ চাই থাকিব মন যায় আৰু। সেইটো মানে গোটেইটো চাই লওঁ আৰু, এনেকুৱা আধা চালে আৰু ভাল নালাগে ন। তোমাৰ? চালেটো চায়ে থাকোঁ। মানে তিনি ঘন্টা চাৰি ঘন্টা চাই থাকোঁ‌, আৰু বেলেগ মুভি দিয়ে, কেতিয়াবা নতুন মুভি দিয়ে সেইবোৰো চাওঁ, ভাল লাগে।
উম হম। যেতিয়ালৈকে আমি নাচাওঁ তেতিয়ালৈকে আমাৰ চাবলৈ মন নাযায় যে তিয়া আমি চাওঁ, তাৰ পিছে আমাক চাবলৈ মন যায়।
অ', হয়, ইচ্ছা যায় আৰু, চা-চোৱাৰ পিছতো ইচ্ছা যায়ে।
অলপ চোৱাৰ পিছত তোমাৰ ইচ্ছাটো বেছি যায়, যেতিয়ালৈকে আমি নাচাওঁ তে তিয়ালেকে ইমান ইচ্ছা নাযায়, অলপ মানে ইনটাৰেষ্ট টো আহিব লাগে ন।
অ'-অ', হয়, এনেকুৱাও হয় কেতিয়াবা। হলেও মানে ভাল লাগে ন, তোমাৰ? টিভি চিভিও চালে মানে ভাল লাগে আৰু এটা, কেতিয়াবা এই ঘৰত থাকো তে চাওঁ, চানডেৰ দিনা চবে ফেমিলি মিলিয়ে চাওঁ আমি সেনেকুৱা কৰোঁ‌।
অ', কেতিয়াবা মনটো বেয়া লাগে থাকি, বেয়া লাগি থকা সময়ত টিভি চালে মানে অলপ মনতটো ভাল লাগে, আৰু তাৰ পিছত আৰু তাৰ পিছে আজিকালি টিভিটো ইমান কমেই হ'ল আৰু চোৱা।
অ', আজিকালি নাচাই, আজিকালি মবাইলতে চোৱা যায় আৰু, আজিকালি মবাইলতে ফিল্ম চাই চবে।
উম, মোবাইল আহকে মানে মানুহৰ টিভি চোৱা সেইবোৰ কমি গ'ল। আজিকালি ঘৰত টিভি নাথাকিলেও ইমান একো ন-নোহোৱা যেন নালাগেই। মোবাইল যে আছে, আৰু টিভিত ৰিচাৰ্জ থাকিলে মানে ইমান একো নহয়, এইটো মোবাইলত ৰিচাৰ্জ লাগেই আজিকালি, হয়
অ' হয়, সেইকাৰণেই দ আজিকালি, আৰু আগৰ দিনটো তোমাৰ যে পুৰণা যে টিভি আছিল সেইটোতো তোমাৰ ৰিচাৰ্জ চিষ্টেম নাছিল ন, সেইটোতো তুমি এ যে কি কয়, এ, তোমাৰ সেইটো টিভি আছিল যে, টিভি অকল চোৱাটো সেনেকুৱা আছিল, আজিকালি তোমাৰ কিবা-কিবি টাটা স্কাই আৰু ভিডিঅ' কন সেইবোৰ ওলাইছে।
উম-উম-উম ভিডিঅ'কন, টাটা স্কাই, সেইবোৰ হয় হয়।
এ, আৰু কিবা ডিচ টিভি, এইচ ডি, এনেকা কিবা-কিবি বহুত আজিকালি ওলাইছে আৰু। সেইবোৰতো তুমাৰ ৰিচাৰ্জ কৰিব লাগে।
উম-উম, কেবল উলাইছে, কেবল আছে আমাৰটো। কেবাল, সেইটোতো ৰিচাৰ্জ চিষ্টেম, আগত আগতে মা-মাহিলীয়ে পইচা দিব লাগি আছিলে, এতিয়াতো মানে নে, তোমাৰ ৰিচাৰ্জ দিব লাগে, আ
অ'-অ', আমাৰে সেনেকুৱাই আৰু ৰিচাৰ্জ দিব লাগে। কৰিবই লাগে ৰিচাৰ্জটো তোমাৰ, নহ'লে শেষ হৈ যায়। সেইটো তোমাৰ এনেকুৱা আছে আৰু কিছুমান টিভি এনে চলে যেনেকুৱা তোমাৰ ডি ডি ওৱান ডি ডি টু হেনো সেইবোৰ চলে ভাল লাগে
টিভিত মানে ডি ডি ওৱান ডি ডি টু আহিছিলে এতিয়া মানে নতুন টিভিটোত নাহে ডি ডি ওৱান ডি ডি টু সেইবোৰ একো নাহে অ
সেইবোৰো ভাল লাগিছিল তোমাৰ কেতিয়াবা কেতিয়াবা চানডেৰ দিনা তোমাৰ
অ দিনত দিনত মুভি দিছিলে ৰাতি দহটাৰ পিছে মুভি দিছিলে
অঁ
সেইবোৰ সেইবোৰে চাইছিলো আগত আমি ৰিচাৰ্জ মানে কি
চাইছিলো টিভিত কিবা গালি গালি চিম চিম বুলি এটা আছিল কাৰ্টুন সেইটো বহুত চাইছিলো
অঁ গালি গালি ছিম চিম অঁ
উম সেইটো মানে এতিয়া মনত পৰিল সেইটো ভাল লাগিছিলে আৰু সেইটো চাইছিলো বহুত চাইছিল সেইটো তোমাৰ কাৰ্টুনৰ পৰাটো সেইটোয়ে এটাই কাৰ্টুন আছিল তোমাৰ ভাল তুমি
গালি গালি চিম চিম হয় চানডে চানডে দিছিল নেকি মৰ্ণিং
অ অ মৰ্ণিং নহয় তোমাৰ চানডে চানডে দিছিলে নে সদায় দিছিলে নেকি মৰিং টাইমত গম নাপাওঁ এতিয়া পাহৰি গলোঁ অ চানডে উম উম উম ভাল লাগিছিলে সেইটো
অ
সেইটো চাইছিলো আৰু তোমাক কেতিয়াবা নিউজত দি থাকিছিল মানে নিউজৰ আছিল সেইটো
হয় হয়
উম বহুত কিবা কিবি চাব পাইছিলো আৰু সেইটোতো ন
উম বহুত কিবা কিবি
মুভিও চাইছিলোঁ উম
আৰু তেনেকুৱা নাছিল যে হয় ভাল লাগিছিলে আৰু তোমাৰ তেনেকুৱা নাছিলে যি চাওঁ বুলি তে চাব প পৰা নাছিল বাৰু
উম উম যি দিয়ে সেইটোৱে চাব লাগিছিল আৰু
চাব লাগিব
উম উম হ'লেও মানে ভালে লাগিছিল সেইটোতো মানে আমাৰ ভালকে টাইম পাছো হৈছিলে আৰু এনজয়মেন্টও হৈছিল আৰু সেইবোৰ চাইকিনে
ইঞ্জয়মেন্ত চব হৈছিলে হয় ঠিকেই কলা তোমাৰ ভাল লাগিছিল এনজয়মেন্ট হৈছিলে তাৰ পিছে স সময় অলপ টাইম পাছ হৈছিলে
উম উম হয় আৰু কেতিয়াবা চিৰিয়েলো দিছিলে সেইটোত মাহতে চাইছিলে চিৰিয়েল
উম
আৰু তোমাৰ এটা যে যে অ মানে মাজে মাজে তোমাৰ কিবা হানু মাৰ নে সেইটো দিছিলে আৰু মহাভাৰত
অ মহাভাৰত শনিমাহ হয় ঠিকে ক'লা তুমি সেইবোৰো দিছিলে সেইবোৰ চাইকে ভাল লাগিছিলে মানে
উম উম হয়
ইন্টেৰেষ্ট আহিছিলে মানে সেইবোৰত আৰু তোমাৰ আহ ভগৱান ভগৱানৰ চিৰিয়েলবোৰ সদায় চাইছিলোঁ আমি। অ হয় নেকি? হ মইও চাইছিলো সদায় চাইছিলো সেইবোৰ। ভাল লাগিছিলে হয় হয় ভাল লাগিছিলে। আৰু তোমাৰ ইণ্টাৰেষ্টো আছিলে বহুত ইণ্টাৰেষ্ট আছিলে।
উম উম হয়।
উম দিয়া দিয়া তোমাৰ লগত কথা পাতি বিৰাট ভাল লাগিল দিয়া ধন্যবাদ, অহ।